অ শুনিছো।
হয় কেনে আছে?
আপুনি?
মোৰো ভাল মইয়ো ভালে আছোঁ। অহ আজি আজি ভাবিছিলো, গছ-গছনি ৰোপণৰ ওপৰত অলপ আলোচনা কৰো নেকি!
নিশ্চয়। গছ ৰোপন আমাৰ জীৱন, পৰিৱেশ আৰু ভৱিষ্যতৰ বাবে অতি গুৰুত্বপূৰ্ণ বিষয়।
হয় একেবাৰে ঠিকেই কৈছে। গছ অবিহনে পৃথিৱীত জীৱন মানে কল্পনা কৰাটো বহুতে কঠিন নহয়নে বাৰু?
হয় হয়। গছে আমাক অক্সিজেন দিয়ে, যিটো জীৱিত থাকিবলৈ আটাইতকৈ প্ৰয়োজনীয় নহয় নে বাৰু?
হয়। অক্সিজেনটো আমাৰ আমি যিহেতু উশাহত অক্সিজেন লওঁ আৰু নিশাহত কাৰ্বন ডাই অক্সাইড এৰি দিওঁ। সেইবাবে আমি-আমাক জীয়াই থাকিবলৈ অক্সিজেনৰ বহুতেই প্ৰয়োজন।
ঠিকেই কৈছে।
হয়। বাৰু, আ কেৱল অক্সিজেনেই নহয়, গছে বায়ুমণ্ডলত ক্ষতিকাৰক কাৰ্বন ডাই অক্সাইড শোষণ কৰিও পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰে নহয়নে বাৰু?
একদম সঁচা কথা। এইকাৰণে বিজ্ঞানীসকলে অধিক গছ টোপনৰ ওপৰত গুৰুত
অকল, মোৰ মতেদি অকল বিজ্ঞানীসকলে নহয়। মানে যিমানবোৰ মানুহ এই পৃথিৱীত বাস কৰে, তেওঁলোক সকলোৱে গছ ৰোপণৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়া, মানে দৰকাৰী। কাৰণ যদি কাটি দিয়া যায়, তেনেহ'লেতো পৃথিৱীত জীৱন জীয়াই নাথাকিব।
তাকেই, হয় হয়। সেইবাবেতো আমি বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰো।
হয় একেবাৰে ঠিক কথা কৈছে আপুনি। হয়। তুমি কি গছ ৰোপণ কৰিবলৈ ভাল পোৱানে?
মই ফলৰ গছ, ফুলৰ গছ আৰু চাহ দিয়া গছ ৰোপণ কৰিবলৈ বৰ ভাল পাওঁ। আম, জামু, নাৰিকল, নিম আদি গছ বিশেষভাৱে উপকাৰী। মই সকলো প্ৰকাৰৰ গছ ৰোপণ কৰি বৰ ভাল পাওঁ। গছ ৰোপণ কৰিবই লাগে, আমি অনাহকত গছ কেতিয়াও কাটিব নালাগে।
হয় ঠিকেই কৈছে। মইয়ো গছ ৰোপণ কৰি ভালেই পাওঁ। খুব ভাল থা
আৰু গছ ৰোপণৰ উপযুক্ত সম হয়, আৰু গছ ৰোপণৰ উপযুক্ত সময় কোনটো বুলি ভাবে আপুনি?
উম। সাধাৰণতে বৰষুণৰ বতৰত, আহ গছ ৰোপণৰ বাবে আটাইতকৈ উপযুক্ত সময়। আৰু এই সময়ত গছ সহজে বাঢ়ে। কিন্তু সকলোবোৰ গছৰে মানে গছ ৰোপণৰে এটা নিৰ্দিষ্ট সময় থাকে। সকলো যি যিকোনো টাইমতে যিকোনো লগাব নোৱাৰি। অকল বৰষুণৰ বতৰতে কিছুমান গছ বৰষুণৰ বতৰত লগোৱা যায়, কিছুমান গছ বাকী সময়ত লগোৱা যায়। গছে প্ৰতি মানে সময়সীমা বেলেগ বেলেগ থাকে।
হয়।
হয়। আৰু যেনেকে ফলৰ গছে খাদ্যও দিয়ে আৰু পৰিৱেশো সুন্দৰ কৰি ৰাখে। ফলৰ গছ থাকিলে গোটেই তে মানে ফলৰ যিটো গোন্ধ, সেই গোন্ধটোৰে গোটেই পৰিৱেশটো মলমলাই যায়।
ঠিকেই কৈছা।
আৰু গছ-গছনিয়ে আমাৰ চৌপাশৰ সৌন্দৰ্যও বৃদ্ধি কৰে। আৰু মনকো-মনবোৰো মানে সতেজ কৰি ৰাখে নহয়নে বাৰু?
হয় আমি যেতিয়া সেউজীয়া গছ-গছনি দেখো, আমাৰ মনতো ভাল লাগি যায়। এতিয়া ফুল গছ ফুলৰ গছ দেখো আমাৰ মনতো ভাল লাগি যায়। তেওঁলোকৰ প্ৰাকৃতিক সৌন্দৰ্য দেখি পিনে, গছ-গছনিয়ে আমাৰ প্ৰাকৃতিক সৌন্দৰ্য বঢ়ায়। আৰু অসমতোন বিশেষকৈ প্ৰাকৃতিক সৌন্দৰ্য বাবেই চহকী ৰাজ্য।
হয় আৰু একেবাৰে ঠিক কৈছে আপুনি আৰু বাৰু গছৰোপন কৰাৰ আগতে কি কি বস্তু দি কৰিব লাগে জানেনে বাৰু আপুনি?
প্ৰথমে উপযুক্ত ঠাই বাচি ল'ব লাগে তাৰ পিছত গাঁত খান্দি ভাল মাটি আৰু জৈ সাৰ প্ৰয়োগ কৰিব লাগে।
হয় এই, সাৰবোৰে গছো গছ এডাল মানে বাঢ়ি যোৱাত বহুতে সহায় স,
হয় হয় উপযুক্ত সময়ত পানী দিয়া।
হয় উপযুক্ত সাৰ পালে উপযুক্ত পানী পালে তেতিয়াহে মানে গছ, বোৰে নিজৰ নিজক ভালদৰে গছবোৰ মানে ভালদৰে বাঢ়ি যায় তেওঁলোকে সেই গছবোৰে ভালদৰে ফল ফুল দিয়ে শাক পাচলি দিয়ে নহয়নে বাৰু।
অৱশ্যে। অৱশ্যে সুস্থ আৰু সবৰপৰি বাছিৰে গছ ভালদৰে বৃদ্ধি পায়।
হয় ঠিকেই কৈছে।
গছ ৰোপণ কৰিলে দায়িত্ব শেষ নহয় নহয়নে।
একেবাৰে নহয় গছ ৰোপণৰ পিছত নিয়মিত যত্ন লোৱাাটো অধিক গুৰুত্বপূৰ্ণ যদি আমি গছ এডাল লগাই পিনে গছডালৰ যত্নই নলওঁ বৰষুণৰ বতৰত হওঁক ধুমুহা বৰষুণৰ বতৰত আমি যদি গছডাল ভালকে তাৰে যতনেই নলওঁ তেনেহ'লে গছডাল লগোৱাৰ, লাভটো কি হ'ল গছডাল আমি ভালকে গছ এডাল লগালে তাৰে যত্ন পাতি ললে সেই গছডালে এ নিজৰ নিজে ভালদৰে বাঢ়িব তাৰ পৰা ভাল আমি ফল মূল পাম শাক পাচলি পাম নহয়নে বাৰু?
হয় ঠিকেই কৈছে।
হয়। আৰু বাৰু কি ধৰণৰ যত্ন ল'ব লাগে জানেনে আপুনি?
নিয়মিত পানী দিব লাগে অপত্ৰিণ আঁতৰাব লাগে আৰু পশু পক্ষীৰ পৰা সুৰক্ষাৰ ব্যৱস্থা কৰিব লাগে যেতিয়া আমি গছ ডাল ভালকে যত্ন লম তেতিয়াহে সেইডাল বাঢ়িব আমাক চাহ দিব ফল ফুল দিব।
হয় এইটো ঠিকে কৈছে, ঠিকে কৈছে, ডাঙৰ ডাঙৰ যিবিলাক গছ থাকে সেই গছবোৰ গছবোৰে মানে যেতিয়া বহুত ডাঙৰ হৈ যায় সেই গছৰ পৰাইটো আমি চাল চাহ পাওঁ।
হয় সেই গছ শুকাই গলে আমি তাৰ পৰা কাঠ, পাও জুই জ্বলাব ব্যৱহাৰ কৰো।
হয়। ঠিকে কৈছে,
বাৰু বর্তমান ব বন উজাৰ হোৱাৰ ফলত কি কি সমস্যা দেখা গৈছে।
আহ বন উজাৰৰ ফলত আহ উষ্ণতা বৃদ্ধি বন্যা মাটিৰ ক্ষয় খৰাং আৰু জলবায়ু পৰিৱৰ্তনৰ বাবে বহু সমস্যা দেখা গৈছে নহয়নে বাৰু?
হয় ঠিকেই হৈছে।
হয়, আপুনি এই বিষয়ে কি বুলি ভাবে?
মই সেয়ে ভাবো আপুনি যি যেনেকে, হৈছে বন থাকিলেহে, শুনিছে শুনিছো বন্ধ থাকি, থাকিলেহে আমাৰ জীৱ যো জন্তুয়ে ইয়াত বাস কৰিব পাৰিব শুনিছো শুনিছো মই, মই শুনিছো,
শুনা পাইছেনে?
শুনিছো। মই শুনা পাইছো,
শুনিছেনে বাৰু?
মই শুনিছো।
উম।
মই শুনা,
বছ বছ উ গছে মাটি ধৰি ৰাখে বৃষ্টিপাতৰ ভাৰসাম্য ৰক্ষা ৰক্ষা কৰে আৰু বায়ু বিশুদ্ধ কৰি পৰিবেশো সুস্থ কৰি তোলে। অ বহুতো সমস্যা হয় সমস্যা। দেখা পোৱা যায় কিন্তু গছ ৰোপনৰ জৰিয়তে সমস্যাবোৰ মানে আমি দুৰ্ব কৰিব পাৰোঁ। আৰু গছ -গছ অৰ্থনৈতিক গুৰুত্বও বহুত আছে। কাৰণ বহু বছৰৰ পৰা কাঠ ফল মূল ঔষধ আৰু বিভিন্ন উদ্যোগৰ আহ কেঁচা মাল পোৱা যায়। অ'হ আৰু এই ঔষধি গছৰ ঔষধি গছো বহুত আছে আহ যেনে ঔষধি গছ কিছুমান হল নিম, তুলসী, আমলখি, অশ্বগন্ধা আদি বহু গছ ঔষধি গুণেৰে সমৃদ্ধ এইবোৰ স্বাস্থ্যকৰ বাবেও বহুতে উপকাৰী হয়। নহয়নে বাৰু?
হয়, আপুনি একদম ঠিকেই কৈছে।
আৰু অ ' গছ- গছনি বন্যপ্ৰাণীৰ বাবে বহুতে গুৰুত্বপূৰ্ণ। অ বহু চৰাই পশু আৰু কীট-পতংগ গছৰ ওপৰত নিৰ্ভৰ কৰি জীৱন ধাৰণ কৰে যদি গছ কমি যায় তেন্তে এই জীৱবোৰ মানে তেওঁলোকৰ বাসস্থান। স্থান একেবাৰে নষ্ট হৈ যায়। আৰু বহুত প্ৰজাতি বিলুপ উতৰ মুখলৈ গুচি যায়। বহু প্ৰজাতি এতিয়া এতিয়াতো বৰ্তমান যুগতো বহুতো মানে অ' বহু প্ৰজাতি চৰাই চিৰিকটি হওক বা বহু জন্তু এই গোটেইবোৰ বিলুপ্তিৰ মুখলৈকেই গৈছে। নায়ে বুলি ক'ব পাৰি। বহুতো জীৱ জন্তু আৰু বিদ্যালয় মহাবিদ্যালয়ত গছ ৰোপনৰ কাৰ্যসূচী মানে আয়োজন কৰাতো বহুতেই প্ৰয়োজনীয় ছাত্ৰ ছাত্ৰীসকলে গছ ৰোপনৰ গুৰুত্ব গম পালেই তেওঁলোকে মানে গছ ৰোপন কৰিব ন নতুন নতুন গছ লগাব। ইয়াৰ দ্বাৰা শিক্ষাৰ্থীসকলৰ মাজত পৰিৱেশ সজাগতাও বৃদ্ধি পাব, আৰু গছ ৰোপনৰ অভিযানৰ পৰা সমাজে বহুখিনি বস্তু লাভ কৰিব পায়। পাৰে। সমাজ অধিক সেউজীয়া হৈ পৰে। বায়ু বিশুদ্ধ হয় আৰু সুস্থ পৰিৱেশ গঢ়ি উঠে। সেইবাবে গছ পৰিমাণে গছ -গছনি ৰোপন কৰাতো বহুতেই প্ৰয়োজনীয় নহয়নে বাৰু?
হয় আজিকালি বহুতে জন্মদিন বা বিশেষ অনুষ্ঠান। অনুষ্ঠানত গছ ৰোপন কৰে। এইটো এটা ভাল অভ্যাস ইয়াৰ দ্বাৰা সমাজৰ ইতিবাচক বাৰ্তা যায়।
আজিকালি বহুতে জন্মদিন বা বিশেষ অনুষ্ঠানত গছ ৰোপন কৰে। এইটো অতি ভাল অভ্যাস। ইয়াৰ দ্বাৰা সমাজলৈ ইতিবাচক বাৰ্তা যায়। অ' নিজৰ জন্মদিনত এ এটা নতুন গছক আৰু জন্ম দিলে সেই কথাটো কিয় বেয়া হ'ব। বাৰে বাৰু কওকচোন? এইটো বহুতে এক। মানে উম সন্মান লাভ কৰিব লগা কথা যিজন মানুহে যদি বছৰত অন্তত এবাৰ এটা গছ ৰোপন কৰে, তেন্তে অতি কম সময়ৰ ভিতৰত- সময়ৰ ভিতৰত বৃহৎ পৰিমানে সেউজীয়া আৱৰণ বৃদ্ধি পাব আৰু পৰিৱেশৰ বহু সমস্যা হ্ৰাস পাব, নহয়নে? বহুখিনি যিমান পৰিমানে গছ ৰোপ পন হ'ব, আমাৰ পৰিৱেশ সিমানেই বিশুদ্ধ হৈ থাকিব। গছ ৰোপণৰ ক্ষেত্ৰত চৰ ৰকাৰে- চৰকাৰেও বহুত খিনি ভূমিকা আগবঢ়াইছে। চৰকাৰে বন মহোৎসৱ, সজাগতা, অভিযান আৰু বিনামূলীয়া পুলি বিতৰণৰ জৰিয়তে মানুহক উৎসাহিত কৰিছে। আৰু আমি নিজে গছ ৰোপন কৰিব পাৰোঁ। আমি উৎসাহিত কৰিব পাৰোঁ। আৰু গছ ৰোপন কৰা অ'- অ' গছ ৰোপন কৰি গছৰ যত্নও ল'ব পাৰোঁ। আৰু আমি যদি বেলেগকো- নিজৰ লগতে বেলেগকো যদি গছ ৰোপনৰ বাবে উৎসাহ জনাওঁ, তেতিয়া আমি আমাৰ পৰিৱেশটোও ভাল কৰি ৰাখিব পাৰিম। আমাৰ অ'- চাৰিও- চৌপাশ অ'- ভালদৰে বিশুদ্ধ কৰি ৰাখিব পাৰিম। গ- গছ ৰোপনক এক সামাজিক দায়িত্ব বুলি কব পাৰি, কাৰণ ই কেৱল ব্যক্তিগত লাভৰ বাবে নহয়, সমগ্ৰ সমাজ দেশ আৰু ভৱিষ্যত প্ৰজন্মৰ কল্যাণৰ সৈতে জড়িত। নহয়নে বাৰু? অ' গছ ৰোপনৰ মূল চহল সুস্থ পৰিৱেশ সৃষ্টি কৰা, জীৱ বৈশি- বৈচিত্ৰ্য সংৰক্ষণ কৰা আৰু জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ কমোৱা। আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে এখন সেউজীয়া পৃথিৱী এৰি অ'- এৰি যোৱাই, মানে মই ভাবো যে গছ মানে মূল উদ্দেশ্য, নহয়নে বাৰু?
হয়, ঠিকেই কৈছে।
খিনি আপোনাৰ লগত আলোচনা কৰি মোৰ বহুতে ভাল লাগিল। খুব সুন্দৰকৈ আপুনি আলোচনা কৰিলে।
মোৰো বহুত ভাল লাগিল।
তুন বিষয়ত আমি আকৌ কথা পাতিম।
দিয়ক। অ' বিদায়।
বিদায়।